হেল্ল'! অ' শুনিছে?
অ' এতিয়া শুনিছো মানে বৰ দেৰি কেনেটৱৰ্ক টো পায় অ',
হয় নেটৱৰ্কটো খুব বেয়া হৈ আছে ছফটৱৰটোত কিবা জানো।
খুন্দিলে আৰু বেছি হৈ যায়।
হয়-হয়, আজিৰ দিনটো কি কৰিলা তুমি পিছে।
আৰু এই অফিচৰ কাম আমাৰ আৰু কি আৰু কাষ্টমাৰক লগ কৰিব লাগে ইঞ্চুৰেঞ্চৰ পলিচি বুজাব লাগে পাৰ্টনাৰক জইন কৰাব লাগে সেইখিনি বস্তুখিনি ফোনতে কথা পতা হয় বা লগো কৰা হয় তাৰপিছতো আহি ঘৰত আহিলোঁ আৰু মানে অ',
তোমাৰ লৰা ছোৱালী কেইটানো বৰ্তমান
বৰ্তমান ল'ৰা ছোৱালী, ল'ৰা ছোৱালী নাই লৰা এটাই আছে। ক্লাছ থ্ৰিট পঢ়িছে।
ক্লাছ থ্ৰীত পৰিলে তোমাৰ সাত আঠ বছৰ মান হ'ল নেকি
উম-উম দুহেজাৰ ষোল্লত মই বিয়া পাতিছো বিয়া হৈছে মোৰ আৰু মানুহজন এডভকেট হয় তাৰ পৰা সেয়াই আৰু প্ৰথমি ইয়াতে আমি অকলে থাকো অ', মানে হাজবেণ্ড ৱাইফ আৰু মোৰ ল'ৰাটোৱে থাকে আৰু বাকী ইনলজ মোৰ শিৱসাগ। ত তাকে
তোমাৰ হাজবেডৰ অ-অৰিজিনেল ঘৰখন তেনেহলে
অ' শিৱসাগৰতে গৈছ নে আপাৰ চাম ফালে অ-অ আমাৰ শিৱসাগত গৈছা।
শিৱসাগৰত মই গৈছো শিৱসাগৰত এই শিৱদৌল জয়দৌল এইবিলাক সকলোবিলাক চাইছো তাৰে
কেতিয়া দিনৰ কথা সেইটো।
নাই বেছি নহোৱা নাই এ একবছৰ পাৰ হৈছে ডেৰ বছৰ মান হ'ল।
তাতে হেৰিত আমাৰ ঘৰতে এজন ভাড়া আছিলে পাঠশালাৰ হৈ অবৈছে এটা পাঠ চালা হয়। এ আছে তেটৰ মানে চাকৰিত পাইছেলে। তাৰপিছত ইয়াৰে মানে ত ইয়াতে দিছিলে ট্ৰান্সফাৰ মানে বা শিৱসাগৰ। আমাৰতো শিৱসাগৰ নপৰে আমাৰ গৌৰীসাগৰ পৰে।
অ' গৌৰীসাগৰ অকমান দূৰ আছে। শিৱসাগৰৰ পৰা জানো, মই জানো, মই জানো মই
অ ত' আমাৰ গৌৰীসাগটো ডিষ্ট্ৰিক্টো শিৱসাগৰ পৰে। তচলি সি পা চনৰ ল'ৰা আছিলে সি আমাৰ ঘৰতে ভাড়াত আছ ভাড়াত আছিলে। থাকিলে তাৰপিছত সি ড ট্ৰেড ল'লে মানে টেটৰ হেৰি কৰি তাৰ পিছত ডি এল এড কৰিলে, হেৰি কৰিলে তাৰপিছত ডক্তৰেট ল'লে। ভাল টেট পঢ়ি থাকোতে পি এইচ ডি কৰি আছিলে, তাৰ পিছত এতিয়া কলেজত পালে, এই যোৱা বছৰ পাইছে। ত' উম উম পাছ অ' তাৰমানে ষ্টেট টেট পঢ়ি থাকো তেই তাৰমানে কৰি আছিলে। উম সিখিনি অ' মানে নে আকৌ কি নেটৰ কাৰনে প্ৰিপেয়াৰেশ্যন কৰি আছিলে আৰু পি এইচি কৰি আছিলে। তাৰপিছত হেৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত পোৱাৰ পিছত টেটৰটো ৰিজাইন দি দিলে। ত' যোৱা বছৰ পাঠশালাত কলেজতে এতিয়া পালে চাগে। জইন কৰি অ' মানে যোৱা বছৰ ক'ত হেৰি হৈ যায়। হেৰি ডিপাৰ্টমেন্টৰ আছিলে উম ছচিয়লজি আছিলে, অ' কিন্তু ভাৰি হয়। উম উপাধিটো তোমাক পুৰাকাষ্ঠ লিখে, বিশাল পুৰাকষ্ঠ নাজানো কি পুৰকায়ষ্ঠ লিখে পুৰকায়ষ্ঠ নাজানো কি পুৰকায়ষ্ঠ মানে তেখেতলৈ গৈছিলে, মানে, আহ বঙালী অ আহ বঙালী মানুহ আহ। ত আছে কিন্তু অসমীয়াই মানে ইয়াতে থকা বঙালী অসমীয়া যিটো। সেইয়া ছোৱালীজনী অসম বিয়াও ক- তিলেই বছৰ।
আচ্ছা আচ্ছা।
তোৰ ছোৱালীজনী অসমীয়াই হয়। এ আৰু
ত মানে, তোমালোকে মানে কি এ হাজবেণ্ডৰ মানে কৰ্মসূত্ৰে গুৱাহাটীত আছা?
উম উম উম উম উম মই ন মই পঢ়িবলে এ গ্ৰেজুৱেচন কমপ্লিট কৰিয়ে পঢ়িবলৈ আহিলো। অ' তাৰপিছত হেৰি, এম বি এ কৰিলো।
অ'।
তাৰপিছত বাৰত উ বি এ ভাৰত এডমিশ্যন ল'লোঁ। টু থাউজেন্ড টুৱেলভত। তাৰপিছত হেৰি অ', এম বি এ কমপ্লিট কৰিলো। তাৰ পৰা আই কৰিলো, আই চি চি আই বেংকত কৰিলো, কৰাৰ পিছত তেনেকে আকৌ হে কৰি বেংত বহুত প্ৰেছাৰ কাৰণে বাদ দিলো বাদ দিয়াৰ পিছত এতিয়া আৰু ফ্ৰেন্ঞ্চতে
ঠিক আছে দিয়া, এনে এডভোকেত বিলাকৰ উপাৰ্জন কেনেকুৱানো বৰ্তমান সময়ত? ময়ত
এডভকেটৰ চোৱা, আগতে আছিলে আ মানে চিভিল কেচবিলাক যিবিলাক মাটি চাটি হেৰি কৰে সেইবিলাকৰ এডভকেটৰ আছে বাৰু পইচা। আৰু মোৰ মানে ক্ৰিমিনেলবিলাকত কি হয় খুব এটা মোৰ কামুৰনি কাম হয়। ক্ৰিমিনেলবো উ মানে তোমাৰ ই এই আজি খুব থানালে দৌৰি থাকিবলে কিবা কৰিব লাগে হেং কৰিব লাগে টেন কৰিব লাগে তেনেকুৱা নিচিনা আৰু। ক্ৰিমিনেলবিলাক ক্ৰিমিনেল কেচবিলাক মানে আহিয়ে থাকে ন। কিন্তু তোমাৰ চিভিল কেচবিলাক অকমান ৰিলেক্স হয় আৰু এটা মানে একেলগে নেপায়। পইচাটো এক চাৰি পাঁচ মাহৰ পিছত একেলগে পায়, কাৰণ যিটো মাটি বাৰী কেছ হয় ইমান মানে হেৰি
তোমাৰ কি হাজবেণ্ড কে সেই নেকি?
চিভিল, নহয় নহয় চিভিল। চিভিলৰ হয় ক্ৰিমিনেল বিলাকৰ পইচা আছে কিন্তু- মানে বহুত মাথা কাম কষ্টও আছে। মই বহুত মাথা কাম মনাৰ মানে তোমাৰ সেইটো প্ৰফেচনত থাকিলে মানে ফেমিলি বাদ দিব লাগিব।
তাৰমানে মানে বহুত হেৰি আৰু তাৰমানে ধৰ এই উম তি ধৰা থানাত ধৰা হেৰি থাকে উকিল বিলাকে ধৰক থানাতে উ কথা পাতি ৰাখে আৰু এনেকুৱা আহিলে খবৰ কো দিবলৈ। ত মেক্সিমাম পুলিচৰ লগত মানে এইটো টাইআপে থাকে মানে। কিবা আৰু, ধৰ কেচ পাবলৈ হলেতো পুলিচৰ লগত থাকিবই লাগিব ন যদিও পুলিচ আৰু উকিল কুকুৰ মেকুৰী সাপ নেউলৰ হেৰি তথাপিতো আমাৰ তোমাৰ কেছত কাৰণে তাৰ মানে পুলিচৰ লগত মানে মিলা মেচা কৰিব লাগে হক, কাৰণ প্ৰথমটো থানালৈ ৰেজিষ্টাৰ ৰেজিষ্টাৰ্ড হয় ন ত' পুলিচৰ কেচো দি দিলে তেখেতে পাব। কিন্তু কথাটো হ'ল দিন নাই ৰাতি নাই তেনেকুৱা আৰু তাৰমানে যেনেকে পুলিচ বিলাকৰ দিন ৰাতি নাই। ফেমিলি নাই বা পূজা নাই বিহু নাই।
তেনেকুৱাকে থাকিব লাগ নেকি
উকিল বিলাকৰো তেনেকুৱা মানে সেই যদি ক্ৰিমিনেল লয়াৰ হয়।
তোমাৰ সেই উকিল বিলাকৰ মানে যিখিনি নতুন মানে নতুনকে পাছ কৰে আহি যিবিলাক কাম সেইবিলাকৰ টকা পইচা এবাৰ
অ সেইবিলাকৰ কম সেইবিলাকৰ কম, মানে চোৱা প্ৰথম কথা হ'ল ড্ৰেচ বনাব লাগিব যিকোনো এটা বস্তু ড্ৰেচ বনাবই লাগিব।
অহ।
আৰু এই কিমান পাব কোনোবা এজন তেওঁ ডাইৰেক্ট কেছ নিদিয়ে, কোনোবা এজন চিনিয়ৰ উকিলৰ আডাৰতহে কৰিব লাগিব ন। আৰু চিনিয়ৰ প্ৰতিজনে কিয় কেঁচু দি পিনে বৰবাদ কৰিব নতুন জাষ্ট পঢ়িহে আহি ওলাই ছে তেওঁলোককো সেই ফেচাৰ ৰিলেটিদ যদি এফিচ এফিদ বনাবলে দিয়ে এ এফিদ এফিদ টো বনাব দিব য'ত পাঁচশ মানে খৰচেই হয় হাজাৰ টকা ত তাত তোমাৰ দুশ তিনিশ টকাত থাকে সেয়াই লয় উকিলৰ ফিচ জুলাই দুশ তিনিশ টকা ত' প্ৰথম শ্ৰেণীঅৰ ওপ কিজামেট্ৰি সেইখিনিয়ে দিব ন এফিডেভিট বনাব দিব আজি কিবা বাৰ্ট চা বাঅ নেম চে্জ আছে হেয়াৰ এফিডেফিট বনাব দিব অ বি চি চাৰ্টিফিকেটৰ নেম চেঞ্জ আছে এইবোৰ লাগিব কিবা কিবি সেইবিলাক আৰু আৰু ডেট চাৰ্টিফিকেটৰ কাৰণে এফিডেফিট লাগে হেৰি কাৰণে বাৰ্থ চাৰ্টিফিকেট কাৰণে লাগে সেইখিনি যিখিনি মানে নৰ্মেল এফিডেভিট কৰিব লাগে সেইবোৰ কিবা ত হেৰি কৰিবৰ কাৰণে উম অ কোৰ্টৰ জাহিৰ পঠিয়াবলৈ হলে যিখিনি মানে এফিডেফিট বনাব লাগে নৰ্মেল খিনিয়ে দিয়ে বনাবলে এইখিনিতে সেইখিনিও চিনিয়ছ ইয় অফি জানে দি দিয়ে
আজিকালি এডভোকেতটো বু বেছিভাগে পঢ়া পঢ়ো কৰিছে কিয় জানে নাই আজিকালিতো চাকৰি পাবলৈ লাইনটো কমটো হা সেইকাৰণে মানে কি এই উকিল হওক আ সাংবাদিক হওক এইবিলাক মানে বহুত বেছিকে পঢ়া পঢ়িছে হয় হয় হয় সাংবাদিকো বা এভেলেবোল কি সাংবাদিক উকিলো যদি উপ উকিলো যদি অস অকণমান পইচা চা সাংবাদিকত আক আৰু নাই হা
নহয় আজিকালি কিছুমান সাংবাদিকৰ আক বহুত পইচা আছে মানে এনেকুৱা আছে সাংবাদিক য'ত মানে আপোনাৰ নিউজ ত' এতিয়া ধৰা বহুত বহুত নিউজ এতিয়া আমি নাজানিম যিবিলাক মানে নিউজ অ মানে ধৰা বহুত দবি থাকে আমি বহুত পাব্লিছে গমে নে পা ত সাংবাদিক এজনক যদি তুমি পইচা টো দি দিয়া টো সেই নিজটো প্ৰচাৰ ন কৰে ন তেনেকে গভমেন্টৰ যিবিলাক নিউজ আছে। দবাই থৈ দিয়ে ন এইবিলাক। অ' সেইবিলাকতো পইচা দি দিয়ে টো সাংবাদিকত পইচা বেছিহে আছে অ' অ' ও যাৰ নাই নাই, অ' তেনেকুৱা এতিয়া উকিলৰ অ' যাৰ নাই নাই আৰু আজিকালি সাংবাদিক সঁচাত সেই আগৰ নিচ কোনোবাই সাংবাদিক বুলি কলে কেনেকুৱা মোৰ মোৰ ফিল্টো, হা এই যে হেৰি বস্তা এটা লৈ ফুৰে যে হেৰি এটাত কাপোৰৰ বস্তা এটা লৈ। ফুৰে যে ঠেলা টাইপৰ এটা লৈ ফুৰে। সাংবাদিক বুলি ক'লে একদম কুৰ্তা পিন্ধা, চশমা পিন্ধা, তেনেকুৱা এটা সাংবাদিক। এটা মানে মনত ছবি ভাহি আহে। কিন্তু আজিকালি উম সাংবাদিক মানে একদম পুৰা, অদি লোৱা, তিনিটা চাৰিটা ফ্লেট লোৱা সাংবাদিক হ'ব। মানে তেওঁলোকে মানে চেলাৰী নাপায় বেছি। কিন্তু সেনেকে পইচাটো পাই আৰু।
আছে সাংবাদিক কিবা হালধীয়া সাংবাদিক বুলি কয় নেকি, নেকি হালধীয়া সাংবাদিক মানে হা'লধীয়াা সাংবাদিক। হা'লধীয়া সাংবাদিক মানে দুই নম্বৰ যিটো হা ফেক নিউজ যিটো চলাই সেইটো হা'লধীয়া সাংবাদিক বুলিও কয়।
আচ্ছা।
হা'লধীয়া সাংবাদিক হা'লধীয়া সাংবাদিকটো এক বেয়া আৰু মানে ঠিক তেনেকুৱা কয়। মই বহুত দিন আগতে শুনিছিলো হা'লধীয়া ধীয়া সাংবাদিক।
উম, এনেইতো মানে এ সেই সাংঘতিক বুলি শব্দটো শুনো। উম, মানে সাংবাদিক তোক সাংঘাতিক বুলি কয়। সেইটো শব্দ শুনিছো না হা'লধীয়া সাংবাদিকটো তোমাৰ মুখৰ পৰা ৰ্ফাষ্ট শুনিছো।
অ', আ মানে যিটো মানে ফেক নিউজ মানে বনাই হা ভুৱা নিউজ যিটো দিয়ে ভুৱা বাতৰিটো দিয়ে সেইজন মানুহক মানে হা ভুৱা কি হা'লধীয়া সাংবাদিক।
আচ্ছা। বাকী চাহ তাহ খালা?
অঁ চাহ তাহ খালোঁ বাৰু মই খুৱতে দহট মান বাজিব লিখা মেলা কৰো না অকনমান লিখা মেলা কৰা হয় কিতাপ এখনৰ কাম কৰি আছোঁ
বুক ফেয়াৰত তোমাৰ এইবিলাক যায়নে
আহ যাই আ বিক্ৰী নহয় আচলতে বিলাক
লেখকে ইমানতো নাপায় ন পাব্লিকেশ্বনেো পনে পাব্লিক নে হেৰি কৰে উম উম উ এইটো হয় বাৰেু
আজিকালি চব ক্ষেত্ৰত তেনেকুৱাই হৈছে মাজৰ মানুহখিনিয়ে
তাকেহে এতিয়া এইবিলাক চলিবলৈ হেৰি কৰিবলে চিন্তা হৈছে। বছ- দাম বাঢ়িছে।
ঠিক আছে। তোমাক পিছত ম'ক মই কথা ক'ম বাৰু এতিয়া ৰাখো নেকি?